হেল্ল'।
কি কৰি আছা?
মই এনেই আছো। তই?
এনেই আছো মই ৰুমত শুই আছো এনে বৰষুণ দি আছে।
মোৰ ভয়চটো আহিছে নাই হয়নে ভালকৈ।
অ আহিছে আহিছে।
অঁ, অঁ ঠিকেই, ইমান দিন হঠাৎচুন বৰষুণ দি আছে ৰে
উম কি বা হৈছে বতৰটো?
সেইটোৱেতো অলপ আগতে পুৰা ৰ'দ দি আছিল। মানে আধা ঘণ্টা আগত পুৰা ৰ'দ দি আছিল।
উম, একো কবই নোৱাৰি আজিকালি বতৰটো।
ভাত‌ চাত খালি? অ, অহ খাইছো খাইছো বাকী আংকুল আন্টি কেনে আছে?
আংকল আন্টি আছে ভালে, শুই আছে। বাকী তত ঘৰৰ পিনে ভাল?
অ ঠিকে আছে চেম আমাৰো মা পাপাই টোপনিয়ে মাৰি আছে এতিয়া বৰ্তমান।
অ অ বৰষুণৰ দিছে যে বতৰটো
সেইটোয়েতো সেইটো কাৰনে চবেই টোপনি মাৰি আছে। ময়ো টোপনি মাৰি আছিলোঁ। অলপ আগতে উঠিলো মই।
অহ, অ বাকী কলেজ বাকী কলেজ-চলেজ তো বন্ধই চাগে?
অ' আমাৰ বন্ধসকলো বৰ্তমান তোমাৰ?
উম, মোৰো বন্ধই আৰু।
অ চেম্‌ আমাৰো সেনেকুৱাই আৰু। এতিয়া এইটো ৰিজাল্টৰ কাৰণে ৰখি আছো কেতিয়া আহিব আৰু। কেতিয়া ৰিজাল্টটো কেতিয়া আহিব গম পাইছ নেকি তই?
উম জুলাইৰ লাষ্ট মানত আহিব লাগে। নেকি জুলাইৰ ফাৰ্ষ্ট মানত আহিব লাগে নেকি তেনেকুৱা কিবা আৰু।
অ মই শুনা পাইছো এই আগষ্টত বোলে দিব বোলে নাজানো কিবা কৰে, জল্দি দিলে আৰু ভাল আৰু সেইটো জল্দি যদি দিয়ে ভাল আৰু নাজানো
উম।
বাকি, পথাৰ ফালে ইমান বৰষুণ দিছে তই দেখা পাই আছ' না?
উম' ক ক্লাইমেটটো বহুত জল্দি চেঞ্জ হৈ থাকে।
সেইটোয়েৰে বতৰটো হঠাৎ সল নি হৈ যায় হঠাৎ মানে ৰ'দ দি থাকে হঠাৎ বৰষুণ। আজি এটা বঢ়িয়া আমাৰ মই এটা বিষয় পালো আমি কথা পাতাৰ কাৰণে মানে যে বতৰ, জলবায়ু যে পৰিব পৰিৱৰ্তন হৈ আছে, জলবায়ু বা পৰিৱৰ্তন হৈ আছে, দেখা পাই আছো বৰ্তমান, বিদ্যা হৈ আছে, এইটো বিষয়ে কথা কথা পাতিবা পাৰো।
উম, মানে সেই সেইটো সেইটো বহুত ডাঙৰ টপিক এটা বহুত চেঞ্জ হৈ থাকে বতৰটো আজিকালি।
সেইটোয়েতো, আগতে মনত আছে নে নাই তোৰ আগতে যে আমি যে এইটো সময়ত কিমান বৰষুণ দিছিল। এইটো নহয় দুইমাহ আগৰ পৰা পুৰা বৰষুণ দি আছিল পুৰা যেতিয়া আমি পাচ ছয় বছৰ দহ বছৰ আগত আছিলো এতিয়াচুন হঠাৎ এইখিনি বৰষুণে নাই ইমান ৰ'দ দি আছে।
উম, পুৰা মানে পানী চানী শুকাই যায়, বৰষুণে নিদিয়ে ৰ'দে ৰ'দ।
সেইটোয়েটো হঠাৎ কিবা এইবোৰ বতৰৰ সলনি এইবোৰ নাটক হৈ আছে।
এই গছ -গছনি কাটি কাটি পৰিৱেশটো ধ্বংস কৰি পেলাইছে।
উ সেইটোয়ে তই কি কি কাৰণ বুলি ভাবা যিটো কাৰণে এ বতৰ বতৰ সলনি যে হৈ আছে।
বতৰটো মানে সেই গছ গছনিয়ে কাটি থৈ দিয়ে, প্লাষ্টিক বোৰ জ্বলাই ৰাস্তাত কলা ধোঁৱাবোৰে পুৰা সেই জলবায়ুটো পুৰা আক্ৰমণ কৰে সেইটো সেয়ে আৰু এনেকে বাকি তই কি বুলি ভাব সেইটো বস্তুত?
তই কোৱা ধৰণে চেম যেনেকা আজিকালি দেখা পাই আছা, বনাঞ্চল পুৰা ধন চাৰিওফালে বনাঞ্চলৰ পৰা গছ গছনি কাটি আছে। পানী চানী চবতে পুৰা জাৱৰ আৱৰ্জনা পেলাই আছে। বহুতো কাৰখানা চাৰখানাৰ পৰা বহুতো বেয়া বেয়া কলা কলা গেছ বাই আকাশলৈ যাই থাকে। এনেকে ত তাকে হৈছে পৰিৱেশটো চোন একদম বেয়াই হৈ যাব। ত' সেইটো কাৰণে আৰু লাহে লাহে আৰু বতৰ- চতৰ বেয়া হৈ আছে আৰু
এইতোয়েইটো ভয়েই লাগে এই জলবায়ুটোৰ কাৰণ বেমাৰ চে গৰম হৈ থাকে যে বতাহেৰে
উম, সেইটোৱেটো এনেকোৱা আজি সদায়চোন ৰদ বহুত দিন বৰষুণ দিয়া নাছিলে, মাজে এনেকোৱা বতৰটো বেয়া কাৰণেতো বতৰ বতৰ সলনিৰ কাৰণে ইমান দিন দেখা পাই আছ তই এক মাহ মান হৈ গ'ল বৰষুণে দিয়া নাই আজি হঠাৎ বৰষুণ দি দিলে। বাকি তই ক
বাকী কি হৈ থাকে কি হৈ থাকে ধৰিবকে নোৱাৰি মানে বৰষুণতো দিলেও অকস্মাত দি দিয়ে বাকী ৰ'দ দিলে ৰ'দে দি থাকে আৰু। আগৰ দৰে হৈ থকা নাই পৰিৱেশটো আৰু পুৰা।
উম ঠিকে কৈছা কথাটো তই পিছে তাকে এনেকোৱা হলেচোন বহুত বেয়া হ'ব আমাৰ ভৱিষ্যতৰ কাৰণে এনেকা চোন হ'লেচোন আমাৰ মানৱ জাতি চোন থাকই নোৱাৰ আৰু পৃথিৱী চন পুৰা ধ্বংস হৈ য ধ্বংস হৈ যাবচোন এনেকোৱা যদি বতৰ তেনেক সলনি হৈ থাকে ত' ভবা নাই এইবোৰ কথাটো
উম ভাবো হ'ব মানুহৰ মানে কি হ'ব এনেকোৱা যদি বতৰ হৈ থাকে মানুহৰ বেমাৰ আজাৰ বহুত সঘনে হৈ থাকিব। হয় বেমাৰ আজাৰ বায়ু, প্ৰদূষণো হৈ থাকে জলবায়ুৰ, কাৰণে প্লাষ্টিক, চাষ্টিকৰ কাৰণে- সে আৰু মানুহৰ বেমাৰ আজাৰ বাঢ়ি যাব আৰু আগতে যেনেকোৱা বেমাৰ নাছিলে এতিয়া বেমাৰ থাকিব আৰু
সেইটোয়ে ঠিকেই কৈছা ত সেনেকোৱা আগতে এইটো এনেকোৱা বেমাৰ নাছিল বাত তেতিয়াহলে জলবায়ু পৰিৱৰ্তন নতুন নতুন বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হোৱা দেখা পাই আছা এই দেখাই পাইছিলো এই দুইহেজাৰ বিশ চনত যে কৰোনা ভাইৰাছ ক' পৰা কি বেমাৰ আহিল আৰু কি কি এতিয়া নতুন নতুন কিবা কিবি বেমাৰ ওলাই আছে বোলে এ মই নিউজত চাইছিলো অ হঠাৎ কিবা কিবা নতুন- নতুন বেমাৰ পালো ওলাইয়ে আছে বোলে যিবোৰ বোলে ডক্তৰ বোলে গমেই নাপায় কি বা বেমাৰ ধৰিব নোৱাৰে বোলে এই মোৰ লগৰ এটাৰো এনেকা চেইম হৈছে এটা এনেকা বেমাৰ হৈছে ডক্তৰ বিলাকে ধৰিবই পৰা নাই কি বেমাৰ হৈছে ত বোলে ত এইটোয়ে এনেকা জল সেইটোয়ে ক'লে দক কলে এই জলবায়ু এনেকোৱা পৰিৱৰ্তনৰ ফলত এনেকোৱা এইটো বেমাৰটো হৈছে বুলিলে কিবা এনেকোৱা কোৱা সেইটোয়ে ভাবো এনেকাে জল্দি যাতে-
উম অ কৈছা অ উম এই পৰিৱেশৰ কাৰণে বহুত বেমাৰ হ দেখা হা কি কৈছা
বাকীটো কি বুলি ভাবা এনেকা আমি কি ব্যৱস্থা ল'ব লাগে যে দেই যি ব্যৱস্থা ললে আমাৰ জলবায়ু পৰিৱৰ্তনটো অলপ কমাব পাৰো ঠিক কৰিব পাৰো সেটো
মানে সেই গছ গছনিবোৰ কমাই দিব লাগে প্লাষ্টিক বোৰ জ্বলোৱা জ জ্বলাব এৰি ৰিচাইকেল কৰা ইষ্টাত দিব লাগে মানে যিমান পাৰি গছ- গছনি ৰুব লাগে আৰু যাতে পৰিৱেশটো আৰু আৰু আগৰ দৰে হৈ উঠে আৰু
অ ঠিকে কৈছা তই।
উম তই বাকী তই কি বুলি ভাব যে এইটো কেনেকে ঠিক কৰিব পাৰি
বৰ্তমান যে আজিকালি দেখা পাইছে নে যান বাহনবোৰোৰ ইমান ধোঁৱা ওলাই যে কিন্তু বৰ্তমান এই ধোঁৱা ধাৱো থকা যান বাহন বোৰ লাহে লাহে সলনি কৰি এই যে চলাৰ গাড়ী যে আজিকালি- এই যে সূৰ্য পোহৰৰ পৰা বেটাৰী গাড়ী চলাব পাৰে এইবোৰ চলাব লাহে লাহে। গুৰুত্ব দিব লাগে তাৰপিছত গছনি যিমান গছ গছনি কাটকে তাতকে দছ গুণ গছ গছনি ৰুই দিব লাগে এনে হ'ব আচলতে এইবোৰ যিবোৰ বহুতো বিষাক্ত যে গেছ যে এইবোৰ যে কাৰ কল, কাৰখান, পৰা কিবা কিব কাৰখান পাৰ যে বায়ুমণ্ডলো যাই থাকে সেইবোৰ সেইবোৰ ৰখাবৰ কাৰণে কিবা ব্যৱস্থা লব লাগে মই ভাবো।
উ
সেনেকুৱা আৰু কিবা কিবি নতুন কোৱা আজিকালি নতুন নতুন আধুনিক যি প্ৰযুক্তি ব্যৱহাৰ কৰি যাতে এইবোৰ ধোৱা চোৱা কমাব- পাৰি‌ বা এইবোৰ প্ৰদূষণ যাতে যিমান প্ৰদূৰষণ হৈ আছে দেখা পাইছে এইবোৰ প্ৰদূৰ্ষণ যদি কমাব পাৰি তেতিয়াহ'লে অলপ জলবায়ুতটো। পৰিৰ্তনো অলপ কমি যাব মই এনেকুৱা ভাবো
উম সেইটো হয় পিছে সেইটো বস্তু মই হব গাড়ীৰ পৰা ওলোৱা ধুৱাই মানে বহুত পৰিৱেশটো বিনষ্ট কৰে আৰু যদি তাৰ পৰিৱৰ্তে আমি যদি যদি লাইনেৰে চলা গাড়ী বোৰ চলাব পাৰো ৰিক্সাবোৰ তেতিয়া পৰিৱেশটো চাগে অলপ ধ্বংস হবৰে বাচি থাকিব চাগে
সেইটোয়ে আৰু দেখাই পাইছা লাহে লাহে পুৰা- সাগৰৰ এইবাৰ সাগৰৰ পানী বাঢ়ি যাই আছে দেখা পাইছে। এই পুৰা গ বতৰটো এতিয়া পৃথিৱীৰ পৰা গৰম হৈ যাৰ ফল এণ্টাৰ্টিকাৰ এণ্টাৰ্টিকা যে আছে এনটাৰ্টিকা বৰফৰ বৰফ যে গলি আছে এইটো ভৱিষ্যয়ত যে এটা বহুত ডাঙৰ সমস্যা হব আমাৰ মানৱ পৃথিৱীৰ কাৰণে ত ভাবা নাই কথাটো
অ ভাবো এই পানীৰ লেবেলটো বাঢ়ি আহিলে ইপিনে। চুনামী চুনামি আহিলেও অসুবিধা হৈ যাব ন মানুহৰ যোনে যোনবোৰ দেশ ওচৰত থাকে পুৰা পুৰি সাগৰৰ
উম উম ঠিকে কৈ আছা তই কথাটো
মানে এইটো বস্তু ঠিক কৰিব লাগে আমি চ পৰিবেশটোৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নে যেনে যেনেকে তেনেকে গছবোৰ কাটিলে নহ'ব যে ই কিবা বনাও কি হ'ব। গছটোৰ কথা ভাবিব লাগিব আৰু গছতটো উৰে যে ভৱিষ্যতেও বহুত কাম দিব এই বস্তু টোৱে
উম উম ঠিকেই কৈছা তই। সেনেকুৱা এতিয়া আমি বাত আমি নৱ প্ৰজন্মৰ বাবে আমি এতিয়া আমাৰ পৃথিৱীটো সুৰক্ষিত কৰিবৰ বাবে আমি। নতুন নতুন কিবা এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেনেকা তুমি কৈছা এই যে চৰ এই চলাৰ এইবোৰ বেটাৰী তাৰ পিছত গাড়ী চাৰি এইবোৰ ধোৱা চোৱা যাতে কমকে ওলাই সেইবোৰ ব্যৱস্থা ল'ব লাগে আৰু বহুতো এনেকুৱা লগতে মই ভাবো আৰু আজিকালি আমি বৰ্ত বৰ্তমান আমি আমাৰ ভৱিষ্যতৰ মানুহৰ পৰা কাবে আমি এইবোৰ যে শিক্ষা দিব লাগে সেনেকা মই ভাবো আজিকালি যাতে সেইবোৰে এইবোৰ বিষয় গছ গছ কাট এইবোৰ কমাই যাতে এইবোৰ ভৱিষ্যতৰ বহুতে শিকে যাতে।
উ অ এইটো বস্তু মই হ'ব মানে সৰুতে স্কুলত এইবোৰ শি শিকাব লাগে আচলতে যে পৰিৱেশতটো কেনেদৰে বাচাই ৰাখিব পাৰি ভৱিষ্যতৰ কাৰণে। নৱপ্ৰজন্মৰ কাৰণে যদি সেইবোৰ সেইবোৰ শিক্ষা দিয়া নাযায় তেনেহলে সেইটো বস্তু শিকিবই গছবোৰ কাটি দিব আৰু।
উম ঠিকে কৈছা তুমি
বাকী এই বস্তু বাকী এই জলবায়ু পৰিৱৰ্তনে আৰু কি কি অসুবিধা দিব পাৰে মানুহৰ তাত
মানুহৰ কাৰণে বৰ্তমান চাই আছো বৰ্তমান দেখা পাই আছো আজিকালি আগতে দেখা পাইছিলো ন আগতে মানুহবোৰে বহুতো- এশ বছৰতকৈ বেছি জীয়াই থাকিব পাৰিছিল কিন্তু আজিকালি মানুহবোৰে বয়স কমি যাই আছে দেখা পাই আছে এই জলবায়ু পৰিৱৰ্তনৰ ফলতে এনেকুৱা হৈ আছে। ত সেইটোৱে জলবায়ু পৰিৱৰ্তন ফলত মানুহবোৰৰ এতিয়া আয়ু কমি আছে লগে লগে স্বাস্থ্য প্ৰতিও বেয়া হৈ আছে।
অ এতিয়া জল বায়ুটো আমি আমি ঠিক কৰিবাই গুৰুত্ব দিব লাগে কি কিন্তু মানুহখিনিয়ও গুৰত্ব নিদিয়ে সেইটো বস্তুত- ত গুৰুত্ব দিব লাগে আ পৰিৱেশটোমি ভালকে ৰাখিলে আমাৰ জীৱন যাপনটো ভালকে হ'ব আৰু
উ সেইটোয়ে এতিয়া মানুহে আৰু আমাক লাহে লাহে এইবোৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু নহলে আৰু মানুহৰ এতিয়া। পৃথিৱী আৰু পৃথিৱীত আৰু মানুহৰ জীৱনতটো আৰু লাহে লাহে কমি যাব এনেকুৱা হ'লেতো আৰু মানুহ থাকিবই নোৱাৰাৰে বাৰ আৰু যেতিয়া দেখা পাই আছে নহয় পৃথিৱীটো এ পুৰা গৰম হৈ আছে দেখা পাই আছে নে
অ
চোন এতিয়া গৰম হৈ থাকিলে বৰ্তমান আমি যত আছো, ইয়াতে কিমান গৰম, আগতে এনেকুৱা গৰম নাছিলে। এনেকে গৰম বাঢ়ি যাই থাকিলেচোন মানুহবোৰ থাকিবই নোৱাৰা হৈ যাব ইয়াতে।
উ সেইটো বস্তু হয় পিছে আগতে ইমান গৰম নাছিলেই, আজিকালি যিমান এটা গৰম হয় আৰু সূৰ্যৰ বেঙুনীয়া ৰশ্মিটোও আজিকালি আহি পেলাই মানুহক অলপ এফেক্ট দিয়ে সেই বস্তুটোৱে এই প্ৰদূষক উম সেতো কাৰনে ওপৰৰ জলবায়ুৰ এটা তৰফ ভাঙি যোৱা মানে সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ আজিকালি অলপ আহে বৰ অসুবিধা হৈ গৈছে পৰিৱেশটোৰ কাৰণে প্ৰব্লেম হৈ গৈছে গছবোৰ কাটি থকাৰ কাৰণে
সেইটোয়ে এতিয়া লাহে লাহে এনেকুৱা হলে তো মানুহৰ অস্তিত্বৰ পৰা কৰ সমস্যা হৈ যাব এতিয়া চাওঁ আমাৰ ভৱিষ্যৰ প্ৰজন্মই এতিয়া কি কি কৰে এতিয়া আমাৰ ওপৰত নিৰ্ভৰ আমি যদি ভালকে গছ চছ ৰোপন কৰো এই প্ৰদূষণ প্ৰদূষণ অলপ কমাও তেতিয়াহে আমাৰ ভৱিষ্যতৰ প্ৰজন্ম মানে এইবোৰ বাচি থাকিব।
উম এটোয়ে এইটো ব্যৱস্থাই লব লাগিব মানে আমি সকলোৱে গছবোৰ ৰুব লাগিব খালি জেগাত য'ত য'ত পানীয়ে পানীয়ে যাতে গছবোৰ পানীবোৰ দি থাকিব লাগে ডেইলি যত্ন লৈ থাকিব লাগে গছ বোৰ ৰুই পেলাই উম উম
উম, দিয়া উম ঠিক আছে দিয়া আজি তোমালত কথা পাতি ভাল লাগে। আকৌ পিছত সময় পালে কথা পাতিম দে।
আহ দিয়া, দিয়া মোৰো ভাল লাগিল আহ দিয়া।